কি কৰি আছা?
হেৰি আছো ৰবা এনেই, তুমি?
মইও এনেই আছো ৰৱা চাহ পানী খালা?
এ খালো ৰবা অলপ আগতে, উঠিলো উঠি কিনে খাই আছো খালো তুমি খালা?
খবৰ পাতি কেনেকোৱা হে?
খবৰ পাতি ঠিকেই আছে দিয়া তোমাৰ?
মোৰো বেয়া নহয় দিয়া, ঠিক ঠাক চলি আছো। বাকী আজি তোমাক এটা বিশেষ কাৰণত ফোন কৰিলো এ যদি তুমি অলপমান ব্যস্ত নাই তেনেহলে ভাবিলো কথা পাতো অলপমান এই ঋতু আমাক বৰ বিহুৰপুৰ যে বৰ ফলাছ পাইছানে তুমি আৰু যিবিলাক তোমাৰ আগৰ যিবিলাক পৰম্পৰা সেইবিলাক এ মই মানে খালি কিবা এটা বস্তু চাই আছিলো আৰু এনে তোমাৰ সামাজিক মাধ্যমত কিবা চাই থাকো এ হঠাৎ মানে মোৰ এটা এখন ফটো আহিল আৰু তাতে লিখা আছে এনেকে কিবা বিহুৰ বি ধেত তহঁত এতিয়া মই চিন্তা কৰিলো মই ভাবিলো বেলেগতো কাৰো লগত তোমাৰ আলোচনা কৰা মানুষ নাই ত তোমাৰ লগতে কৰি চাও এই বিষয়ে আলোচনা তুমি কেনেকুৱা মতামত তোমাৰ বা কেনেকুৱা কথা ভাবা তুমি
এই হয় দিয়া ঠিকে কৈছা মানে যিটো তোমাৰ বিহুৰ পৰিৱৰ্তন আগত আগ আগৰ বিহু এতিয়াৰ বিহুৰ মাজত মানে বহুতে পাৰ্থক্য আছে দিয়া ম তোমাৰ কবলৈ গলেতো তোমাৰ এতিয়াতো ইমান বিহু বিহু নালাগে তোমাৰ বিহু আহিলেও বহাগ বিহু হওক তোমাৰ মাঘ বিহু হওক বা যিকোনো বিহু হওক কাতি বিহু হওক মানে বিহু বিহু গাত নালাগে ইমান এটা আৰু আগতে যিটো মানে লাগিছিল অ অ বিহু আহিব এমাহ আগৰে পৰা যিটো প্ৰস্তুতি চলিছিল এতিয়া সেই প্ৰস্তুতিটো মানে বহুত কমেই দিয়া
হয় দিয়া মানে বৰ বৰ্তমান সময়ত তোমাৰ সলনি হৈছে বহুবোৰ বস্তু মানে তথাপিও আৰু যিটো তুমি আমাৰ যিটো বিহু বিহুটো অসমত গ প্ৰাণ বুলি ক'ব গ'লে ত' সেই যিটো প্ৰাণ সেইটো তুমি সলনি কৰাটো মই নাভাবো যে কিবা তাৰ যুগ আছে কাৰণ যিবিলাক বিহুৰ ৰীতি নিয়ম বা তোমাৰ যেনেকুৱা পৰম্পৰা আগৰ পৰা চলি আহে ত সেইবিলাকে আমি আগবঢ়াই লৈ যাব লাগে সেইবোৰ আমি সলনি কৰাৰ অধিকাৰটো আমাৰ নাই মই হিচাপ ভাবো আৰু।
হয় দিয়া ঠিকে মানে যিটো বিহুৰ আমাৰ যিটো কলাই তুমি বিহু অসমীয়াৰ প্ৰান যিটো সেইটোৱে যে আমাৰ ভালদৰে আমি নাৰাখো বা সেইটো যেন আমি তোমাৰ সংৰক্ষন বা সেইটো যে আমি আৰু আগবঢ়াই আহ নেনো বিশ্ব লৈ বা বিশ্বত প্ৰদৰ্শন কৰি নেদেখুওৱা বিশ্বৰ আগত আমি সেইটো সংস্থাপন নকৰো তেতিয়াহ'লে চোন যিটো আমাৰ আহ প্ৰাণ বুলি কোৱা বিহু আছে বিহুটো চোন আহ তাৰ যিটো প্ৰখ্যাত বা যিটো বিখ্যাত সেই বিখ্যাত বিখ্যাতিটো বা খ্যাতিটো নোহোৱা হৈ যাবচোন আৰু সেইটো নহ নহলে তোমাৰ আমাৰ যিটো অসমীয়া সংস্কৃতি সেই অসমীয়া সংস্কৃতিটো মানে বিশ্বৰ আগত আমি প্ৰদৰ্শন কৰিব নোৱাৰিম ন ত মোৰ মতে আমি ইয়াক আৰু বেছি মানে যিটো কোৱা হয় ন অ প্ৰমোট কৰিব লাগিব আৰু মানে মানুহৰ আগত আৰু বেছি লৈ লৈ যাব লাগিব এইবিলাক মানুহৰ মাজত বেছি সজাগতা নিব লাগিব মানুহক মানে আগ্ৰহী কৰিব লাগ লাগিব এইবিলাকৰ ওপৰত মানুহক এইবিলাকৰ ওপৰত তোমাৰ ক'বলৈ গ'লে বহুত আছে দিয়া।
পিছে বিহুৰ কথা কৈছোয়ে যা তুমি মানে কোনটো বিহু বেছি ভাল পোৱা আমাৰতো তিনটা বিহু আছে জানাই। ত' সেই বিহু তিনিটাৰ ভিতৰত তোমাৰ প্ৰিয় বিহুকোণটো
মোৰ তোমাৰ ক'বলৈ গ'লে প্ৰিয়কক বোলে দুটাই দিয়া মানে তিনিটাই কবলৈ গ'লে কিন্তু বিশেষকৈ আৰু তোমাৰ বোৱা বোৱা বিহুতে আৰু তোমাৰ?
মোৰ মোৰো একে দিয়া। এটা বিহু তুমি ভাল পাবাই বিহুৱে বিহু বুলি ক'লে আৰু গাত এটা বেলেগ পিঠটো আৰু মোৰ বিহু ভাল লগা বুলি ক'লে বাকি তুমি যে ক'লা তুমি বহাগ এনেকুৱা তুমি দেখিছা নাই যিবিলাক আমাৰ বহাগ বিহু তোৰ লগত আগ ৰ নিয়ম আৰু সেইবিলাক কিবা সলনি হোৱা দেখা খা পাইছা নাই?
মই কবলৈ গলে তোমাৰ সলনি হোৱাটো ইমান দেখা নাই, কিন্তু তোমাৰ মানুহৰ যিটো আগ্ৰহ বিহুৰ প্ৰতি সেই আগ্ৰহটো বহুত কমিছে কিন্তু মানে আগতে তোমাৰ ধৰি লোৱা এই যিটো প্ৰথম প্ৰথম দিনা যিটো বিহুৰ হয় তোমাৰ আহ গৰু বিহুৰ দিনাই তোমাৰ মানে আগতে যিটো মানে উৎসাহ আছিল মানুহৰ মাজত যে বা ল'ৰা সৰু সৰু লৰা ছোৱালীৰ মাজত বা তোমাৰ এই আমাৰ দৰে ল'ৰা ছোৱালী বা মাজত আৰু যুৱক যুৱতীৰ মাজত যে গৰু ধুৱাব মানুহ আৰু গৰুটোক নদীৰ ঘাটত লৈ যাব তেওঁলোকে মাহ মাহ হালধিৰে মানে ভালদৰে ধুৱাই আনি যাতে ভালদৰে থাকে এনেকুৱা আৰু সেইবিলাক মানে এতিয়া উৎসাহটো মানে মানুহৰ কমি গৈছে মানে কৰিবলৈ আৰু কৰিব লাগে আৰু কৰি দিয়ে আৰু মানে সৰু সৰু ল'ৰা ছোৱালী বিলাকৰ মানে ইমান এটা উৎসাহ নাই যিটো আমাৰ আছিলে আগতে তুমি ভাবাচোন আমি যেতিয়া সৰু আছিলো আমি যেতিয়া গাঁৱত গৈছিলো তেতিয়া তোমাৰ এই যিটো গৰু ধোৱাৰ যিটো আমি কৰিছিলো আৰু নিয়ম বা নদীলৈ লৈ গৈছিলো বা তোমাৰ যোনে যোনে নদী নাই তাত ঘৰতে ধোৱাই দিছিলো ত' সেইবিলাক আৰু ভাবিলে কিমান ফূৰ্তিৰ এটা দিন আছিল ন? তুমিও চাগে কৰিছিলা তুমি ক'বা পাৰিবা নেকি? সেই অনুভৱটো তোমাৰ কেনেকুৱা লাগিছিল?
অ মানে সেইটো সময়ত যথেষ্ট আনন্দময় আমিতো মানে যেতিয়া মই বিহুৰ সময়ত তোমাৰ বহাগ বিহুৰ সময়ত গাঁৱলৈ যাওঁ আৰু ত' গাঁৱত যোৱাৰ সময়ৰ পৰা যিদিনাখন বিহুত তিনিদিন চাৰি দিন আগৰ পৰা আগতে যাওঁ মানে সিদিনা সেই তিনিদিন চাৰি দিন আগৰ বিহু চলি থাকে আৰু গৰুৰ বাবে তোমাৰ পঘা নহওক ন নতুন নতুন তাৰপিছত এইবিলাক মাহ হালধি এইবিলাক এইবিলাক সকলো মানে তৈয়াৰ কৰি ৰখা হয় আৰু কিন্তু বৰ্তমান সময়ত তুমি মই দেখিছো আৰু যে গাঁও অঞ্চলতো মানে মানুহ তোমাৰ যিটো তোমাৰ এই বিষয়ত তোমাৰ যিটো গুৰুত্ব থাকিব লাগে সেই গুৰুত্বটো লাহে লাহে কমি আহিছে তোমাৰ মানে
লৈ গৈছিল এইবাৰ যাওঁতে দেখি কিছু আৰু ঘৰতে ধুৱাইছে ধৰা ঘৰতে বাল্টিঙত পানী আনিছে আনি ক পেলাই ধুৱাইছে ত সেনেকুৱা ধৰণৰ যিবিলাক ৰীতি নিয়ম আমাৰ সেইবিলাক সলনি হোৱা অলপমান দেখা পাইছোঁ আৰু বিশেষ লক্ষ্য় হয় আৰু বৰ্তমান মানে কি হৈছে যি আমাৰ আগতে জানাই সেইটো তোমাৰ আগৰ মাহাহততে কি কৰিছিল যিবিলাক ডাঙৰ ডাঙৰ গছ থা কে গছৰ লগে বিহু নাচিছিল বিহুৰ সময়ত, কিন্তু বৰ্তমান যিবিলাক নৱ প্ৰজন্মত তেওঁলোকক বিহু বুলি ক'লে এটা ব চহৰ অঞ্চলতে যদি মই বিশেষকৈ কওঁ তেওঁলোকে জানে কৃতিক অনুষ্ঠান, তাতে গলে বিহু শেষ সিদিনা কাৰ্য্যসূচী যিবিলাক থাকে আহ বিভিন্ন গায়কে আহি যদি গান গায় সেইবোৰ শুনিব, ভাবে যে সেইখিনিতে যিটো বিহুৰ নিতি নিয়ম সেইখিনিতে সমাপ্ত কিন্তু আগৰ যিবিলাক লোক আছে তেওঁলোকে যিবিলাক কৰি চেৰিটি দেখে, ত' সেইবিলাক কিন্তু যথেষ্ট বেলেগ ত' এই ক্ষেত্ৰত মানে মই অলপ পৃথকতা দেখো কবলৈ গলে বাকী বেলেগ সেনেকুৱা পৰিৱৰ্তন ময়ো পৰিলক্ষিত ষত কৰিব পৰা নাই বাৰু বৰ্তমান সময়ত।
দিয়া ঠিকে কৈছা তুমি মানে এতিয়া যিটো অ আমাৰ যিটো প্ৰজন্ম আছে সেই প্ৰজন্মতটো কেৱল বিহুত হৈছে সেই বিহু ফাংচনতে সীমাৱদ্ধ কৰি থৈছে আৰু, মানে তুমি যেতিয়া তুমি আগৰ বিহু চাবা তেতিয়া মানুহে যেতিয়া এই তোমাৰ এই মুকলি যিবিলাক বিহু হয় এই মিক'ল মুকলি বিহু বিলাকে তুমি দেখিবলৈ কিমান সুন্দৰ আছে আ নহ, য'ত তোমাৰ এইবিলাক আৰু গায় গায় গায়ক গায়িক ইমানত আহি নাছিলে আৰু, যতসকল বিহু বিহুৱে হৈছিল, যত অকল অ বিভিন্ন জোগাৰ পৰা বিহুৰ দল বিলাক আহে তাতে বিহু প্ৰদৰ্শন কৰে, ত তোমাৰ আহ সেনেকুৱা আৰু মানে চাবলৈ বহুত সুবিধা আছিল, সকলো মানুহে দেখিবলৈ পাইছিল আৰু সুন্দৰ ভাৱে তেওঁলোকে চাইছিল, ত সেইটো যিটো প্ৰথা সেই প্ৰথাটো মানে নোহোৱাৈ হৈছে, এতিয়া কেৱল বিহু ফাংচনত সীমাবদ্ধ, মানে মঞ্চ এখনতে সীমাবদ্ধ হৈ গৈছে বিহুতটো আৰু তোমাৰ ধৰি লোৱা এই যিবিলাক আগতে তোমাৰ এই সৰু সৰু ল'ৰা ছোৱালী বিলাক যি আছিল এই দিন দুপৰীয়া হওক বা তোমাৰ অ গধূলিয় হওক বা দিন দূ বুঢ়া আহী পোৱাৰ পৰা যেতিয়া অ মানুহ বিহুৰ দিনাৰ পৰা তোমাৰ এই ঘৰে ঘৰে বিহু গাবলৈ আহিছিল, সেই সেই স সেই বস্তু বোৰো এতিয়া মানে গাঁওতো বহুত নোহোৱা হৈ গৈছে, চহৰতটো নাই বাৰু কিন্তু গাঁৱ যিটো আমি আমি থাকোতে আৰু সৰু থাকোতে যিটো ঘৰে ঘৰে বিহু গাবলৈ গৈছিলো কিমান গাওখন গোতেই ঘূৰিছিলো দিন গোটে'ই দিনটো বিহু, বিহু গাই, গাই ফুৰিছিলো। মানে, তথাপিও আমাৰ আমি নেক্স দিনা আৰু কৈছিলো, যে' নেক্স দিনা আৰু বেছি দূৰলৈ যাব লাগিব। বা' এইখিনি, এইখিনি গাব লাগিব, এইখিনি আমি গোৱা নাই এতিয়ালৈকে, এইখিনি, এইখিনি জেগা আমি গোৱা নাই। ত' আমি তাৰ পিছত আমি এটা খানা খাইছো গোটকেই টাই মিলি বিহু গোৱাৰ পিছত, য'ত যি, যি পইচা ৰৈ যায়, আমি সেইবিলাক নি, নিজৰ, নিজৰ ভগাই লৈছিলো। ত' সি সেই দিন বোৰ মানে বেলেগে আছিলে। কিন্তু এতিয়া চাবাচোন তুমি গাওঁ'তো ইমান এটা প্ৰভাৱটো কমি গৈছে। এই বিহুতোৰ মানে, বহাগ বিহুৰ যিটো অত মানে, যিটো কৰে নাচিবলৈ যে সৰু, সৰু ল'ৰা-ছোৱালী- ছোৱালী বিলাকে যায়। আৰু সেইটো নাযায়ে, এতিয়া দেখিবলৈ নাপায়। মই মানে, কিয় বা' মানে মা দেউতা, মাক দেউতাকে যাব নেকি, নেকি, নে কি বা ত' সেইটো বহুত কমি গৈছে। সেইটো হব নালাগে আচলতে কাৰণ আমি যিটো সজাগতা বা' যিটো আমাৰ সংস্কৃতি সেই সংস্কৃতিৰ বিষয়ে আমি ল'ৰা-ছোৱালী সৰুৰে পৰা জনাব জনাব লাগে যে' আমাৰ ইমান ধুনীয়া এটা সংস্কৃতি আছে, সেইটো আমি আগবঢ়াই লৈ যাব লাগে। যেনে, আমি সেইটোক আমি পিছ পৰাই থৈ দিওঁ বা' যাব নালাগে, এইটো কৰিব নালাগে। সেনেকোৱা কৰি থাকি'লে এইটো সংস্কৃতি আমাৰ নোহোৱা হৈ যাব, লাহে, লাহে। অসমীয়া যিটো প্ৰাণ বুলি কয়, বিহু সেই বিহুতো যে নোহোৱা হয়। অসমীয়া থাকিব কেনেকৈ কোৱাচোন। বাকী, তুমি টো কলা তোমাৰ ভোগালী বিহু প্ৰিয়' বুলি। তুমি অলপ ভোগালী বিহুৰ বিষয়ে কোৱাচোন তেতিয়াহলে?
ভোগালি বিহুৰ বিষয়ে আজি নকওঁ দিয়া, পিছত কেতিয়া'বা এই বিষয়ে ক'ম। মানে আজি অলপমান মোৰ হাত'ত সময়ো কম আছে। বাকী, যিহেতু বহাগ বিহুৰ কথা তুমি ক'লাই ত' তাৰে ভিতৰত মই এটা কথা তোমাক ক'ব বিচাৰিম, এ'ই মানে, বহাগ বিহুৰ যিবিলাক মানে, এটা তুমাৰ বাদ্য যন্ত্ৰ, বিহুৰ বুলি ক'লে আমাৰ কি' আহে আগতে ঢোলৰ মাত, ঢোলৰ মাত, পেঁপা, গগনাৰ মাত, কিন্তু, সেইবোৰ তুমি আজিকালি শুনিব নাপা'বা। বেছিভাগ টাইমত ত' সেইটো ক্ষেত্ৰত মানে অলপমান মানে সমস্যা এটা দেখিবলৈ পোৱা গৈছে। আৰু যে যিবিলাক বৰ্তমান প্ৰজন্ম, তেওঁলোকে বিহু নাচ হওঁক, বা' ঢোল বাদন হওঁক, বা' পেঁপা বজোৱা এইবিলাক ক্ষেত্ৰত আগবাঢ়ি আহিব নিবিচাৰে। ত' এইবিলাক ক্ষেত্ৰত অলপমান সমস্যাও হয়, গৈ দিয়াচোন। কাৰণ, যিবিলাক নিজৰ পৰম্পৰা সেইবিলাকো যদি চিনিব নোৱাৰে মানুহে তেনে'হলে তোমাৰ অসমীয়া জাতিটোৰ চিন, চাপ নোহোৱা হবলে বেছি সময় নালাগে। আৰু, বৰ্তমানৰ প্ৰজন্মই কি কৰে তোমাৰ, যিবিলাক বাহিৰা সংস্কৃতি আছে, সেইবোৰক আঁকোৱালি ল'ব পাৰে সহজে। কিন্তু, যিবিলাক নিজা সংস্কৃতি, সেইবিলাক কিন্তু, আকোৱালি লোৱাটো কমেই দেখা পোৱা যায়। এই বিষয়ে কথা কবলৈ গ'লে বহুত চিন্তাৰ কথাই ক'ব লাগিব দিয়াচোন। বিহু বুলি ক'লে আমি আনন্দ কৰো, তথাপিও পিছফালে বহুত কথা লুকাই আছে। পিছত এই বিষয়ে কেতিয়া বা' কথা পাতিম দিয়া। নহ'লে।
অঁ হ'ব দিয়া। আজিলৈ থৈছো।